মাত আহিছিনে ভালকে?
অ আহিছে আহিছে, কি কৰিছা?
কি কৰিছা?
মই এই তোমাৰ বহি আছো।
উম।
তুমি?
মই বহী আছো।
ভাত খালা?
ভাত খালোঁ।
কি দি, মই খালো। কি দি খালা?
মই দিম বইল কৰি ভজা
উম।
তাৰপিছত আলু সিজাই পেলাই ভজা। আলু বইল কৰি ভজা।
উম।
তাৰপিছত পিঁয়াজ এনেকে এক্সট্ৰাকে ভাজি
উম, বাপৰে ঢেৰ বস্তু তাৰমানে আজি।
দালি উইটছ কঠাল গুটি।
আৰু কি লাগে আৰু। কঁঠাল গুটি চালে মোৰো খাবলৈ মন গৈ আছে, এই কঁঠালে পকা নাই।
ই আমাৰ ঘৰত পকা কঠাল আছিল নহয়।
কঁঠাল খাবলৈ আহিলো ঘৰত কঁঠালে নাপালো।
আহিবা কাইলে আমাৰ এইফালে।
সচাকে কৈছো মই।
এটা কাম কৰিবচোন গুটি আছে যদি অলপ দিবাচোন মই লৈ যাম।
অ আমাক এক এক মস্ত কঁঠাল এটা পকী আছে মায়ে খাবলৈ গৈ আছে।
নাই নাই নাই মই কঁঠাল নাই গুটি লগে গুটি মই ভাজি খাব কাৰণে।
এইটোৱেই, সেইটো পকি আছে ন গুটি হৈ আছে।
উম ত' গুটিখিনি দিবা মোক।
মই গুটি হোপা কাইলে উলিয়াই ৰেডি কৰি থম আৰু কিতাপখনো মই আনি থম।
মই দেওবাৰে ৰাতিকে যাম নেকি?
যি শুকুৰবাৰ শনিবাৰ পৰহিলে লগ এটাই কৰিব পাৰিম।
অঁ।
উম, পাৰি।
পা পাৰিহে নেকি?
নহয়, অ মই ভাবি আছো তুমি কাইলে কিয় তুমি দুদিন থাকিম বুলিহে কৈছিলা মোক।
কাইলে নাযাওঁ।
অ মা
তুমি পাৰি বুলি কৈছা যে, কৰিম বুলি কোৱা নাই।
অঁ সেইটোয়েটো কৈছো।
নাই তুমি কৈছা যে পাৰি।
পাৰিটোৱে কৰিম বুলি কৈছো।
তেনেকে ক'লে মোক বেয়া লাগে নহয়।
সেইত তুমি কেতিয়া যাবা?
দেওবাৰে।
অঁ।
পাহৰি নাযাওঁ আৰু।
হা।
পাহৰি যদি বাদ দিয়া।
ই কথা।
কি
কথা।
কি কথা।
তাইযে মোক কিতাপ দিম কঁঠাল আকৈ লগ কৰিম কি পাৰি। কি উল্টা পুলটা কথা কৈ আছা তুমি।
তুমিহে কৈছা পাৰি বুলি পাৰি।
নহয় মই সেইটোৱে কৈছো মানে মই ভবাই নাছিলো ন ইমান
দেওবাৰে। তেনেকেহে কৈছো কিনো বেয়া কৈছো।
পাৰি মানে কি লগ নোকোৱা মানে সেইটো কথা।
উম, নকৰো দে নকৰাকে থাকিব পাৰিছে।
উম।
নহ'ব নোৱাৰো।
নোৱাৰো বুলি কলে হ'ব দিয়া।
কি উম কলো, কেতিয়া কলো, উম নোৱাৰা বুলি কৈছো সেইটো কৈছো।
লগ কৰিব পাৰি বুলি‌, এনেকে এনেকে কথা কয়-
কোনোবা লগৰ নেকি লগ কৰিব পাৰি আজি, কি।
পিছত পাতিম সেইটো কথা।
আৰু মোক তেনেকে কিয় কৰিছানো তুমি মোক, খং উঠে বোলো।
মই সেইটোয়ে কৈছোঁ।
হম। লগ কৰিম বুলি কোৱা নাই পাৰি বুলি ক'লা সেইটোৱে মোৰ বেয়া লাগিলে
বতৰ কেনেকুৱা তোমালোকৰ ফালে?
ময় নাজানো।
তোৰ বেয়া চাগে।
তুমি ভাত কিহে খালা?
মই একো নকং।
ভাত কিহে খালা তুমি?
পাহৈলো।
আজি কওবাত গৈছিলা?
উম নেজানো। উম। উম।
ভালনে তোমাৰ?
বেলেগ কথা নাই নেকি আৰু?
ছে তুমি ক'ত ক'ত ফুৰিব গৈছা?
ক'তো ফুৰা নাই মই।
কামাখ্যা মন্দিৰ যোৱা নাই?
নাই যোৱা মই।
উম।
লগ কৰিব পাৰি। লগ কৰিব পাৰি বোলে।
হেল্ল
কি অ কোৱা?
অহ। ভাত কিহেৰে খালা?
নেজানো।
হ'ব তেন্তে।
উম।